হেল্ল'।
হেল্ল'।
হয়, নমস্কাৰ।
নমস্কাৰ, নমস্কাৰ।
হয়, কি কৈছে?
মই বৰ্তমান শুই আছোঁ, মানে গৰমটো বাহিৰত বহুত বেছি। ৰ'দটো মানে বহুত একেবাৰে টিকা ফটা ৰ'দ দিছে।
তাকে ফেন খনৰ হাৱা লৈ মানে ভিতৰতে ঢেল খাই পৰি আছোঁ।
হয়। মানে বৰ্তমান কালত আপোনাৰ নক'ব আৰু ইমান মানে গৰম হৈ গৈছে আপোনাৰ আ, ছাহ অকণ পাবলৈ নাই, গছ এজোপা নাই আপোনাৰ ডাঙৰ আ, আম পাবলৈ নাই, লেতেকু পাবলৈ নাই এনে মানে কিছু ছুমান বস্তু আ, গৰম দিনত মানে খাবলৈ পালে দেহটো শীতল পৰি যায়। কিন্তু কি কৰিব এনেবোৰতো আজিকালি পাবলৈ নাই, কিনি নাখালে নাই। সেয়েহে মানে আৰু এই ফেনৰ হাৱাকে খাই আছোঁ ঘৰৰ বিহ-ঘৰৰ ভিতৰত বহি বহি।
হয় হয়, আচলতে সেই বতৰৰ ফল বতৰত খাব লাগে বুলি যি এষাৰ কথা আমাৰ ককা দেউতাহঁতে কৈ গৈছে সেইষাৰ কথা আচলতে তেওঁলোকৰ যিটো যুগ সেই যুগতহে প্ৰযোজ্য কাৰণ বৰ্তমান যুগত সেই কথাষাৰ ক'লে মানে হাঁহিহে উঠে। আপুনি যদি চাবলে যায় এতিয়া বৰ্তমান ইমান মানে সেইসমূহ ফল মূল নোপোৱায়ে হৈছোঁ, যিসমূহ মানে বজাৰত ওলাই সেইখিনিও মানে সেয়ে সাৰ ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ, ৰাসায়নিক সাৰ ব্যৱহাৰ কৰে। আকৌ সতেজ কৰি ৰাখিবলৈ বিভিন্ন ধৰণৰ আ, দৰৱ ব্যৱহাৰ কৰে গতিকে সেইখিনিক খাই আমাৰ দেহৰ কাৰণে বহুত মানে অনুপযোগী সেইখিনিক খোৱাটো গতিকে মানে আৰু তাতে আমাৰ এতিয়া বাৰীখনতে আমাৰ বাৰীখনতে আপুনি যদি চাবলৈ যায় আমাৰ ককা দেউতাহঁতে কৈছিল আমাৰ বাৰীখন বোলে আগতে হাবিৰ দৰে আছিল, একেবাৰে প্ৰতিটো ফল মূলে আমাৰ বাৰীখনত আছিল কিন্তু এতিয়া আমাৰ বাৰীখন আপুনি দেখিলে ভয় লাগিব কাৰণ একো নায়েই, বানপানী হৈ হৈ মানে সকলো গছ গছনি মৰি গ'ল। আৰু বাৰীখনত এতিয়া বৰ্তমান একো নাথকাই হ'ল মানে নাইকিয়াই হ'ল।
হয় হয়। আচলতে কথাটো তেনেকুৱাই, ময়ো আপোনাৰ বতৰৰ ফল অকমান বতৰত যদি খাবলৈ পাওঁ তেন্তে হ'লে মনটো ভাল লাগে। আৰু এতিয়ানো কি কৰিব কিনি অনাৰ বাহিৰে উপায়ও নাই আৰু আপোনাৰ টকা পইচাৰ যি সুবিধা সেই মানে কিনি খাবলৈও সমস্যা আৰু সেই ফল মূলখিনি আপুনি কিনি খায় এই এগুণতকৈ দুগুণ আপোনাৰ খৰচে হ'ব, কেৰেলাতকৈ গুটি দীঘল হ'ব বুলি ক'ব লাগিব। আপুনি সেয়া কিনি আনি আপোনাৰ খাবহি তাতকৈ দুগুণ পইচা আপোনাৰ হস্পিতেলত আপোনাৰ আহ, বেমাৰ হ'ল বুলি, বেমাৰ আজাৰ হ'ল বুলি আপোনাৰ গুচি যাব। গতিকে কথাটো এনেধৰণৰ মানে গতিকে কিনি খাই মানে আপোনাৰ বৰ মান দিনত লাভ নাই। আৰু ময়ো আপোনাৰ অহা যোৱা বছৰ কঠাল এজোপা ৰুইছ ছিলো, বুলো গৰমৰ দিনকেইটাত পকা কঁঠাল এটা খাবলৈ পালে ভাল লাগিব। সেই কঁঠালজোপাত আপোনাৰ এটা কলি পেলাইছিল যিটো কলি আপোনাৰ সেই কেঁচুৱে খাই পেলালে আপোনাৰ গেলি‌ গল। মনটো সেয়েহে মানে অতি দুখ লাগি আছে।
হয় হয় মানে সেইটোৱে কাহিনীটো আজিকালি মানে কি কব। এ ফল মূল তেনেকটো পাবলে নাইহে যিখিনি পাওঁ মানে সেইখিনিক। খালেও বেমাৰৰ বাহ গোটেই আপোনাৰ সেইখিনি খোৱাৰ পিছত। এই হস্পিতেলৈ গৈ। যি মানে আপোনাৰ দখা হ'ব তাত আপোনাৰ এগুণতকে মানে কেৰেলাত। কে গুটি দীঘল হোৱা নিচিনা কথা হৈ যাব।
গতিকে সেইবোৰ।
হয় হয় এইখিনিতে মই আপোনাক এটা অনুৰোধ জনাব বিচাৰিছোঁ।
অহ।
হয় মানে আপোনাৰ যি অহ কণ্ঠ। ৰ সেয়া মানে ৰ 'বত সদৃশ আহিছে মানে আপোনাৰ কু কু কা কা হৈছে অকনমান। কোলাহলৰ নিচিনাও হৈছে। গতিকে আপুনি সেই মানে যি ঠাইত আগতে আছিল সেই ঠাইতে থাকি যদি বাৰ্তা লাভ। কৰে। তে মানে দুয়ো ভালদৰে শুনা পাম। তেতিয়া মানে আপোনাৰ অকনমান লাভ হ'ব দুইজনৰে।
হয় হয় মানে আপুনি ক্ষমা কৰিব আপোনাৰ অসুবিধাৰ বাবে আপুনি ব। ৰ্তমান মোৰ কণ্ঠস্বৰটো সুন্দৰ শুনিছে বুলি মই আশা কৰিছো।
অ হয় সুন্দৰ ভাৱে শুনিছো সলসলীয়াকৈ।
হয়। মই আপোনাক কৈ আছিলো যে আচলতে ৰাসায়নিক সাৰ বা এনেদৰে কৃত্ৰিমত। তাৰ ফলত যিসমূহ ফল মূল বা শাক পাচলি বৰ্তমান সময়ত। আহ প্ৰস্তুত কৰা হয়। সেই সম সমূহ পাচলি যি বজাৰত সহজে উপলব্ধ। সেই পাচলি খিনি বা সেই ফলমূল সমূহ খাই আমাৰ যি। মানে নানা ধৰণৰ বেমাৰ আজাৰ দেখা দিব পাৰে গতিকে। আমি সেই বেমাৰ আজাৰ খিনি দূৰ কৰিবলে আমি যেতিয়া হস্পিতেল যাওঁ তেতিয়া। মানে একগুণতকৈ দুগুণ টকা খৰচ হয় গতিকে ফল। পৰা আমাৰ উপকাৰ হোৱাৰ সলনি অপকাৰহে হোৱা পৰিলক্ষিত হৈছে গতিকে মানে। বতৰৰ ফল বতৰত খাবা কথাষাৰ। এই কাৰণে হাঁহি উঠে বুলি মই আপোনাক কৈছো যে। এ সেই কথাষাৰ কাৰণে আগৰ যুগত প্ৰযোজ্য আছিল বৰ্তমান সময়ত শিক্ষাৰ কাৰণে প্ৰযোজ্য নহয়।
এ হয় হয় হয়। মই আপুনি কি কব বিচাৰিছে। মই ভালদৰে সেয়া বুজি পাইছোঁ আৰু কথাটো আপুনিতো থি। কেই কৈছে ময়ো সেইটোকে কৈছো। আৰু এতিয়া চাব ঘৰতে আপোনাৰ ডালিম এজোপা ৰুইছিলোঁ ডালিম খাম বুলি। আপোনাৰ সেই ডালিম জোপা আকৌ কি হ'ল। অহ গোটেই পোকে খাই নষ্ট কৰি পেলালে গতিকে মানে।
উম হয়।
অ ৰোলো আও আপোনাৰ কঁঠালজোপা সেয়া কেঁচু দি সেয়া গেলি গ'ল কেঁচুৱে খালে। তাৰ পাছত আপুনি এতিয়া ডালিম জোপা চক তেনেদৰে পোকে খাই আপোনাৰ গোটেই নষ্ট কৰি পেলাইছে। আকৌ আপুনি কিবা এটা ফল মূলৰ আপু।
হয়।
আচলতে সমস্যা চাৰিওফালৰ পৰাই মানে জুৰুলা কৰি পেলাইছে, গতিকে আপুনি এতিয়া বজাৰৰ পৰা কিনি আনিও খাব নোৱাৰে। আপুনি নিজে খে মানে ৰুইও খাব নোৱাৰে বা খেতি কৰিও খাব নোৱাৰে। গতিকে আপুনি কৰিব কি এতিয়া মোক সেইটো কথা কওক।
হয় হয়, এতিয়া আপুনি সেয়া যে কলে যে পোকে খাইছে বা কেঁচুৱে খাইছে। সেইখিনি আকৌ নিৰূপণ বা নিৰূপায়ৰ কাৰণে আপুনি ৰাসায়নিক যিসমূহ সাৰ সেইসমূহে ব্যৱহাৰ কৰিব লাগিব অন্তত অৱশেষত। গতিকে সেয়া আপুনি ঘৰত যিখিনি খ্যাতে হয়, ঘৰত যিখিনি খেতি কৰিলে বা ঘৰত যিখিনি আপুনি উৎপাদন কৰিম বুলি ভাবিছে তাত। টো যদি আপুনি ৰাসায়নিক সাৰ বা ৰাসায়নিক দৰৱ। ব্যৱহাৰ কৰে, গতিকে কথা একেটাই হয় যে বজাৰৰ পৰা কিনি অনা আৰু ঘৰত যিখিনি আপুনি নিজে উৎপাদন কৰিব বিচাৰিছিল তাৰ মাজত কোনো পাৰ্থক্য নাথাকিব, গতিকে তাত কোনো লাভ নাই। আৰু আপোনাক এটা কথা ক'ম যে আপোনাৰ হাতত অলপমান মাটি আছে যে খেতি বাতি কৰিবলৈ। কিন্তু মোৰ যি বিলয় বা দুখ লগা যি বিলয় মোৰ ভাগৰ মই আপোনাক কি কম মোৰ সেই মাটিকনৰো অভাৱ। আচলতে আমাৰ গাঁৱত যি বান পানী হয়। তাৰ বাবে মানে এনেদৰে মই বিভিন্ন ধৰণৰ গছৰ মানে ফল-মূল গছ ৰুব নোৱাৰোঁ। কাৰণ পানী আহি পেলাই সেই ফল-মূলৰ গছ তোমাৰ ডাঙৰ দীঘল হোৱাত অলপ অসুবিধাৰ সৃষ্টি কৰে, আৰু মই আপোনাক যিহেতু ইতিমধ্যে কৈছো যে আমাৰ বাৰীখন আগতে হাবি-জংঘল সদৃহ আছিল। এনেকুৱা ইমান ভয়ানক এখন হাবি আছিল বোলে আমাৰ বাৰীখনন যে আগতে হেনো দিনতে মানুহ সোমাবলৈ তাত ভয় কৰে, ইমানেই ডাঙৰ এখন জংঘল আছিল। কিন্তু এতিয়া আপুনি যদি পিছফালে আমাৰ পিছফালে যায়। আচলতে এটা টকলা মূৰ যাৰ মূৰত চুৰি চুলি নাথাকে, সেই তেনেকুৱা এটা টকলা মূৰৰ নিচিনা আপুনি দেখি কাৰণ, বানপানী আহি সকলো গছ মাৰি পেলালে। অ' গতিকে বেয়া লাগে, আমাৰ সেইবোৰ কথা কাৰণে বেয়া লাগে, এতিয়া মই গছ এজোপা নতুনকে ৰুব নোৱাৰো। আপোনাৰ হাততটো অলপমান মাটিয়ে আছে, য'ত আপুনি গছ-গছনিসমূহ ৰুব পাৰে, কিন্তু আমাৰ সেইকনো মানে আও সুবিধা নাই।
হয় হয় মই বুজি পালোঁ, আচলতে কথাবোৰ তেনেকুৱাই। আপুনি এতিয়া চাওক মই এতিয়া মোৰ হাতত যদিও মানে মাটি আছে তেন্তে হলে মাটি তেওঁ লাভ হোৱা নাই। আৰু আপুনি চাওক, যদিহে মই আকৌ' সেই ঘৰৰ সেইখিনিতে আপুনি সেইটোয়ে ঠিক। কে কৈছে। যে মই যদি আকৌ এতিয়া সেই কীট-পতংগই সেয়া মানে নাখাবলৈ। সেই- ফল-মূল খিনি নাখাবলৈ তাত যদি ৰাসায়নিক সাৰ প্ৰয়োগ কৰো। তেন্তে বজাৰৰ পৰা কিনি অনা আৰু সেয়াৰ মাজত মানে একোৱে পাৰ্থক্য নাথাকিব। আৰু প্ৰাকৃতিক ভাৱেও যদি আপুনি সেয়া হবলৈ দিয়ে তেন্তে সেয়া আপুনি এটাও যদি খাবলৈ নেপায়, চব যদি পোকেই খাই পেলাই। তেন্তে হলে আপোনাৰ ক'তোৱে আচলতে লাভ নাই। মোৰ মানে আচলতে সেয়েহে বহুত দুখ লাগিছে। আৰু যি আপুনি বানপানীৰ সমস্যাৰ কথা ক'লে সেই বানপানী সমস্যা আমাৰ গাঁৱতো নোহোৱা নহয়। আমাৰ গাঁৱতো আপোনাৰ বানপানীৰ সমস্যা আপোনাৰ বছৰে-বছৰে দেখা দি আহিছে। আহ', বৰ্তমান সময়ত যদিও মানে আপোনাৰ মাথাউৰি এটা নিৰ্মাণ কৰা হৈছে। কিন্তু এজাক বৰষুণ দিলেই সেই মাথাউৰিটো ভাঙি আপোনাৰ আমাৰ বাৰী-বাৰীলৈ মানে পানী গুচি আহে। গতিকে, সেই মাথাউৰিটো আপোনাৰ বন্ধা আপোনাৰ আজি দুই-তিনি বছৰ হ'ল যদিওঁ আপোনাৰ এইবাৰহে মানে অকনমান আমি বানপানীৰ সমস্যাৰ পৰা ৰক্ষা পৰিছোঁ বুলি ক'ব লাগিব। নহ'লে আপোনাৰ গোটেই আমাৰ মানে ঘৰৰ ভিতৰে-চিতৰে গোটেই পানী। গতিকে মানে তেনে ধৰণৰ কিছুমান কথা
হয়, হয়, আপুনি পাৰিলে আপোনাৰ ওচৰত যি মানে বুঢ়ী মানুহজনী আছে, তেওঁলোকৰ তেওঁক যদি অলপমান মনে- মনে থাকিবলৈ অনুৰোধ কৰে, তেন্তে আমাৰ সুবিধা হ'ব, কাৰণ তেওঁ আজিকালি বহুত বেছি কথা ক'বলৈ লৈছে।
হয়, তেওঁ জানেই, আমি এনেদৰে বাৰ্তালাপ কৰি আছোঁ। তেওঁ শুনিছেই, কিন্তু তাৰ পিছতো তেওঁ এনেদৰে চিঞৰ বাখ আচলতে ভিতৰলৈ সোমাই অহাটো মোৰ মানে একেবাৰে মই ক্ৰোধিত হৈ পৰিছোঁ। তেওঁক মই ইমান আচলতে ইংগিত দি মই তেওঁক বুজাবলৈ চেষ্টা কৰিছো। কিন্তু তেওঁ মানে মোৰ মুখলৈ নোচোৱাকৈ তেওঁ লগপ-লগপ-লগপ-লগপ কৈ মানে ইমান মানে সোপা কথা কৈ গৈছে। গতিকে মানে এনেকুৱাত আপোনাৰ খং উঠে অকনমান।
হয়, হয়, আচলতে বানপানীৰ যিটো কথা কৈ আছিলে, এইবাৰ বানপানীতটো অলপমান বেছিয়েই। আপুনি নামনি অসমত যদি গুৱাহাটীলৈ চাই তেন্তে তাতো কৃত্ৰিম বানপানী প্ৰতিবছৰে হৈ আছে, কাৰণ তাত কিছুমান মানে উন্নতমানৰ ড্ৰেইনেজ ছিষ্টেম যিসমূহক কয়, সেইসমূহ বনাব পৰাকৈ আহ চৰ কাৰৰ এতিয়াও মূৰে ধৰা নাই বুলিয়েই ক'ব লাগিব। কাৰণ ড্ৰেনিজ চিছ ষ্টেম সমূহ যদি উন্নত মানৰ কৰা হয়, গুৱাহাটী নগৰত, তেন্তে মই ভাবো যে তাত কৃত্ৰিম বানপানীৰ যিটো অসুবিধা সেয়া বহুত পৰিমাণে কম হ'ব। লগতে এইবাৰ উজনি অসমত আপুনি যদি চাই যে ডিব্ৰুগড় বা শিৱসাগৰ বা তিনিচুকীয়া এনেসমূহ জিলাত বা যোৰহাট, এনেসমূহ জিলাত এইবাৰ বানপানী হোৱা পৰিলক্ষিত হৈছে প্ৰথমবাৰৰ বাবে। গতিকে সেয়া অতি দুখ লগা কথা, কাৰণ বানপানী সমস্যাটো আমাৰ অসমৰ বাবে অতি ভয়ানক কথা। বহু লোকে নিজৰ ঘৰ-বাৰী হেৰুৱাব লগা হয়। নিজৰ মূল্যবান সামগ্ৰীসমূহ হেৰুৱাব লগ গীয়া হয়। লগতে বহুলোকে নিজৰ মৃত্যু মুখতো পৰা দেখিবলৈ পোৱা গৈছে। বৰ্তমান সময়ত মই বাতৰি চাই আছিলো কালি, বৰ্তমান আজিৰ দিনলৈকে অসমত উ, বত্ৰিশ জন লোকৰ মৃত্যু হোৱা দেখা গৈছে। গতিকে সেইটো অতি বেয়া কথা। বানপানীৰ সমস্যাটো আমাৰ অসমৰ কাৰণে
হয়, হয়, সেই আপুনি বানপানী সমস্যাত আপোনাৰ তেনেদৰে মৃত্যু হোৱাৰ লগতে আপোনাৰ ঘৰখনৰো আপোনাৰ অলপ অশান্তি নহয় যে, সকলোৰে আপোনাৰ এ, বানপানীৰ ফলত বহুত ধৰণৰ মানে ৰোগ হোৱা পৰিলক্ষিত হয় আৰু আপোনাৰ সেই খোৱা বস্তুৰ অভাৱ হোৱা দেখা যায়। যদিও চৰকাৰে দুটকা-এটকা মানে সাহাৰ্য্য দিয়ে, দুটা-এটা বস্তুৰ সাহাৰ্য্য প্ৰদান কৰে কিন্তু সেয়া মানে আহ বনাই খাবলৈ আচলতে এইয়া ঠাই এখনৰ অভাৱ হৈ যায়। কিছুমানে আপোনাৰ সেই মাথাউৰিত গৈ আপোনাৰ আহ কিবা পাতি পেলাই থকা বুলি কয় মই আচলতে পাহৰিছো শব্দটো আহ তেনেদৰে আচলতে জীৱন অতিবাহিত কৰিব লগা হয় সেই বানপানীৰ পীড়িত গাওঁ অঞ্চলত যিসকলে বাস কৰে, গতিকে এইটো অতি দুখ লগা কথা কথা আৰু অসমৰ এইটো এটাটো জ্বলন্ত সমস্যা। গতিকে এই সমস্যাটো মানে চৰকাৰে যিমান পাৰে মানে আহ কেনেদৰে মানে কম কৰিব পাৰে তাৰ ওপৰত মানে অকনমান যদি চকু দিয়ে তেন্তে হলে আমি সকলোৱে লাভৱান হম আৰু যিসকল লোক মানে বৰ্তমান দিনতো আপোনাৰ বানপানীৰ ফলত এনেদৰে মানে আহ ৰোগ হৈছে বা এনে ধৰণৰ সমস্যাত ভুগিছে তেওঁলোকো লাভৱান হব বুলি মই ভাবো
উম হয় হয় এতিয়া মানে মাজুলীৰ কথা যদি আপুনি চাই, মাজুলীত প্ৰতিবছৰে যি বানপানী হৈ আহিছে সেই বানপানীয়ে মাজুলীক অতিকৈ মানে জুৰুলা কৰি পেলাইছে, মাজুলী লোকসকলৰ আপুনি অভাৱ অনাটনৰ কথা জানেই